এেইতে ইছ কোৱা কোৱা বহুত দিনৰ মূৰত ফোন কৰিছা
নিচান নাই
শুনিছো কোৱা বহুত দিন বহুত দিনৰ মূৰত ফোন কৰিছা আজি
হেল্ল'
কোৱা
হেল্ল'
শুৰা নাই নেকি
হেল্ল' শুনিছা
শুনিছো তো কোৱা
কি কৰি আছ
আছিল ন তুমি কোৱা তুমি কোৱা বোলো আছিলো এনেই তুমি কোৱাচোন মই এনেই আছিলো হেল্ল'
হেল্ল'
হেল্ল'
কোৱা
কি কৰি আছা
মই এনেই আছিলো তুমি এনেই আছিলো
ত খালাৰ নাই
নাই খোৱা খা মে ভাত পানী বনিছ ভাত পানী পনি আছে খাম কোৱাচোন
হা
কোৱা কি কাম আছিলে
হেল্ল'
কোৱা কি কাম আছিলে
মোৰ তোমাৰ কিতাপ খিনি এতিয়া মই বিচাৰি পোৱা নাই
উম কন্দু লা আছে কন্দু কোনটো হেৰি
বোলে দৰকাৰী হৈছিলে এতিয়া মই একো লিখিবও পোৱা নাই সহায় এটাও নাই বেলেগ
তই ক'ত পঢ়ি আছা ন এতিয়া ক'ত ক'ত পঢ়ি আছা
শুনিছা
শুনিছো ক'ত পঢ়ি আছানো তুমি
বেলেগ সহায় হ'ব বেলেগ তোমাৰ মতে স থকাকে মানে লিখিবলৈ
আ বুজিছো বুজিছো এনে পঢ়ি ক'ত আছা তুমি, কোনটো স্কুলত পঢ়ি আছা
বুজিছা
কোনটো স্কুলত পঢ়ি আছা কোনটো ক্লাছ
পঢ়িবলৈও এতিয়া একো নাই লিখিবলৈও একো নাই
হয় নেকি
এতিয়া ক্লাছত এটা আছো হে এতিয়া মই
এ এটা কাম কৰা আজিকালিতো বহুত ধৰণৰ হেৰি আছে ন
অ বোলো বাহিৰলে ওলাই আহা বাৰু শুনিছা শুনি পোৱা নাই মই একো হেল্ল'
বাহিৰতে আছো মই
শুনিছা
শুনিছো শুনিছো মোৰ মাত যোৱা নাই নেকি
হেল্ল',
হেল্ল', মাত যোৱা নাই মোৰ।
অ' কিবা এ কিতাপ আছে নেকি?
কিতাপ তুমি এটা কাম কৰা তুমি ইউটিউবৰ পৰা পঢ়িব পাৰা। ইউটিউবৰ পৰা পঢ়িব পাৰিবা তুমি।
কি কৈছা?
ইউটিউব-ইউটিউব-ইউটিউবৰত পঢ়িব পাৰিবা।
যদি কিতাপ আছে দি দিয়া মোক?
কিতাপটো তোমাৰ নাই ন মোৰ তাত, আচিলে।
বা তোমাৰ হেৰি যদি এনেকা কিবা যদি এনেকা, যদি চাব পাৰি এই কিতাপ এ কিত কিতাপও এখন নাই এই। লিখিবলৈ বা এনেকে পঢ়িবলে।
উম, বুজিছো-বুজিছো। তুমি এটা কাম কৰিবা মোৰ তাতটো নাই বাৰু। মোবাইল ফোনত তুমি এটা কাম কৰা তুমি ইউটিউবত যোৱা ইউটিউবত গৈ পেলাই তাতে চাৰ্চ বুলি অপচন থাকে তাতে তুমি গৈ পেলাই, এপটো তেনেকা আছে কিন্তু তুমি ফ্ৰীত পঢ়িব হ'লে তুমি ইউটিউবত যাবা ইউটিউবত গৈ পেলাই তুমি, ইউটিউবত গৈ পেলাই পঢ়িব পাৰিবা। শুনিছা নে নাই। হেল্ল',
অ' আই ফ'ৰ এনেকে চাব পাৰি কিবা আছে নেকি এনেকুৱা
ইউটিউবত-ইউটিউবত-ইউটিউবত চাব পাৰিবা তুমি।
মই তোমাৰ এটা নাম শুনিছিলো এ ইউটিউব বোলা এটা, এটা এপ এটা আছে মানে মোবাইল ফোনত, তাত তোমাৰ চব বস্তু জানিব। শিকিব পাৰি।
চব বস্তু শিকিব পাৰিবা তাতে তুমি যি বিচাৰা। তাকে তুমি চ চব পাৰিবা চব পাৰিবা চব ক্লাছ, চব বস্তু পাই যাবা চব বিষয়েও তুমি তাতে পাই যাবা। চব বিষয়ে তাতে পাই যাবা তুমি, বুজিছা।
মই শুনিয়ে পোৱা নাই একো।
নাই পোৱা নেকি?
তাৰ পৰা চাম ন বা তাৰ পৰা লিখিব লাগিব এতিয়া। হেল্ল',